বন্ধু শুনা পাইছো কক কোৱা।
মানে কি কৰি আছে এতিয়া?
এনেই আছো জানাইচোন তুমি এতিয়া আৰু কি কৰিম ঘৰতে।
ঠিকে আছে, আজি মানে ত মই আছো। অ এনে আছো তেনে ফোন কৰিলো আজি মানে তোমাৰ লগত এটা বিষ তোমাৰ লগত অকণমান আলোচনা কৰিম ভাবিছোঁ, বিষয়টো আমাৰ আমাৰ জীৱনৰ লগত খুবেই মানে এটা সংগত এক শব্দ। তা, শব্দৰে গঠিত এক মানে, এক মধুৰ সম্পৰ্ক। বন্ধু, এই বন্ধুৰ ওপৰত আজি, অকনমান আমি আলোচনা কৰো নেকি?
খুব ধুনীয়া, খুব ধুনীয়া, বন্ধুৱে আজি বন্ধুৰ বিষয়ে লৈ ফোন কৰিছে।
হয়, হয়, হয়, মানে কথাটো এনেকুৱা যে, আজিকালি প্ৰায়, সকলো মানুহৰ জীৱনতে, বন্ধু কম বেছি পৰিমানে থাকেই। কিছুমান ভাল, কিছুমান বেয়া। হয়নে, গতিকে তোমাৰ জীৱনতো নিশ্চয়, ভাল-বেয়া বন্ধু থাকে। তোমাৰ প্ৰথমে, তোমাক সোধো যে, বন্ধুৰ সংজ্ঞা তুমি, এটা শাৰী, বা দুটা শাৰীৰ ভিতৰত দিব ক'লে, কেনেধৰণে সংজ্ঞাটো দিবা, কি বুলি ক'বা?
মই যদি কওঁ যে, বন্ধুৰ সংজ্ঞা দিব কাৰণে, বন্ধু আমাৰ জীৱনৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ মই বস্তু বুলি কৈছোঁ।
উম, হম।
আৰু মা-দেউতাৰ পিছত আমি এটাই বস্তু চিনি পাওঁ যে, বন্ধু, ই মোৰ বন্ধু। সৰু কালৰ বন্ধু বা ডাঙৰ কালৰ বন্ধু, সেইটোৱে।
হয়। ঠিকেই।
মা-দেউতাক আমি চিনি পোৱাৰ পিছত আমি, এটা বস্তুৱে চিনি পাওঁ যে আমাৰ বন্ধু।
হয়, হয়।
আৰু, বন্ধু অবিহনে, আমাৰ জীৱনটো ক'ব গ'লে, শূণ্যতাবোৰে, শূন্যতাৰে ভৰপুৰ হৈ থাকে। কাৰণ, বন্ধুৰ লগত আমি ভাল হওক, বেয়া হওক সুখ হওঁক, দুখ হওঁক, গোটেই খিনি মানে আলোচনা কৰিব পাৰোঁ।
পাৰি পাৰি এনেকুৱা কথা যত নেকি তোমাৰ ধৰা ঘৰৰ পৰিয়ালকো কব নোৱাৰে তেনে এনেকুৱা মানে ধৰা কথাবোৰ বিশ্বাসী তোমাৰ বন্ধু এজনক ক'লে নিশ্চয় তোমাৰ কিবা সমাধান নাপালেও মনতো হয়তো পাতল লাগে।
হয় মনটো পাতল হয়, হয় হয়।
অহ
এতিয়া যেনেকৈ তুমি মোক আজি মানে ফোন কৰিলা
হয় হয়।
মই ঘৰত এনেই আছিলো কিন্তু কি কৰিম মা, দেউতাৰ লগত এনেই বহিটো কথা পাতি থাকিব নোৱাৰোঁ।
উম, উম উম।
সেনেকুৱা কথা, মানে বন্ধু অবিহনে আমি থাকিব নোৱাৰোঁ।
ঠিকেই কিন্তু মানে এনেকুৱা হয় যে, মানে আজিকালি সমাজত দেখা গৈছে। একাংশ এনেকুৱা ধৰণৰ ধৰক, বন্ধু থাকে। তহ মানে ধৰা, একেলগে বন্ধু কেইজনমান লগ হল। লগ হৈ মানে তেওঁলোকৰ মাজত ধৰা, মাদক দ্ৰব্যৰ মানে এনেকুৱা আলোচনা বা তেওঁলোকে সেই মাদক দ্ৰব্য সেৱন কৰা, য'ত মানে ধৰা চাৰিজনে খাই দুজনে নাখায় পায়, তেওঁলোককো মানে কি একেলগে সামৰি লৈ মানে তেওঁলোককো সেই একে বেয়া কৰি দিয়া ধৰণৰ সেনেকুৱা ধৰণৰ বন্ধু কিছুমান থাকে। এনে সকলক তুমি কি কবা, বা তাওলোকৰ পৰা বাতৰি থাকিব লাগে নে বা তেওঁলোকৰ লগত থাকিব লাগে কি ভাবা তুমি?
ত আপুনি যিহেতু কলে যে মাদক দ্ৰব্য সেৱন কৰে সেইটো তেওঁলোকৰ মানে নিজাববীয়া কথা। কিন্ত। আপুনি যদি এজন সঁচা প্ৰকৃত বন্ধু হয় তেতিয়া তুমি আন তোমাৰ বন্ধুজনক তুমি তোমাৰ বেয়া অভ্যাস থাকিলেও তুমি তাক বেয়া অভ্যাস দিয়াটো তোমাৰ কাৰণে মানে দক্ষি হব অনুসূচিত।
অঁ।
তোমাৰ বেয়া অভ্যাস হৈ আছে ঠিক আছে।
হয় বেয়া কৰাটো এইটো মই মানে কৰাটো অনুচিত আৰু। মই নিজে বেয়া কিন্তু বেলেগকো মই নিজৰ নিচিনাকৈ বেয়া কৰিব খুজিছো। বেয়া কথা এইটো ন উম, উম, উম মানে আজিকালি প্ৰায় ঘটনাবোৰ এনেকুৱা শুনিবলৈ পাই পাইয়ে আছা যে মানে একেলগে তিনিজন-চাৰিজন বন্ধু মিলি নৈ ঘাটলৈ গল তাৰে এজন বন্ধু এজনক মানে বাকী কেই বাকী কেইজনী মিলি এজনক এনেকৈ হত্যা কৰিল পানীত ডুবুৱাই বা কিবা কৰি ঠেলা মাৰি পাহাৰৰ পৰা পেলাই। সেনেকুৱা ধৰণৰ মানে বন্ধু থাকিলে সত্ৰুৰো মানে প্ৰয়োজন নহয় নে কি কোৱা?
হয় সেইটোকে কৈচা সেনেুৱা বন্ধু থকাতকৈ মানে শত্ৰু থকাতটো বেছি ভাল বুলি ভাবো। শত্ৰুৱে আপোনাক আগজাননি দিব কিন্ত বন্ধুতটো আপোনাক আগজাননি নিদিয়ে।
হয় হয় ইমান বিশ্বাসেৰে মানে ঘৰৰ মানুহে ধৰা পঠিয়ালে। গ'ল একেলগে ফূৰ্তি ফাৰ্তা কৰিব বুলি শেষত আজিকালি এনেকুৱা ঘ পাই শুনিব পাই থাকা নে?
এনেকুৱা ঘটনা আহ শুনি থাকো নশুনা নহয় মাজে মাজে শুনো যে বন্ধুৱে বন্ধুৰ প্ৰাণ ললে পইচাৰ ক্ষেত্ৰতে হওক বা নিজৰ লাভৰ ক্ষেত্ৰতে হওক সেনেকুৱা
অ এই পইচা ক্ষেত্ৰতে বুলি তেনেকুৱাতে মোৰ এটা কথা আকৌ মনত পৰিলে মানে আমাৰ সকলোৰে জীৱনত হয়তো আমি এনেকুৱা ধৰণৰ এটা এদিন নহলেও আমি অনুভৱ কৰিছো যেতিয়া ধৰা আমাৰৰ মাজত লগত গাড়ী ঘোৰা থাকিব পইচা থাকিব খুৱাব পাৰিম তেতিয়া মানে বন্ধুৰ অভাৱ নাথাকে আৰু যেতিয়া ধৰা তোমাৰ লগত মানে অভাৱ থাকিব একো নাই থাকিব। বোলে তুমি ক'বা বোলে অই আজি মোৰ নাই দি, আজি মোক খোৱাব লাগিব। তেতিয়া তোমাৰ পৰা আঁতৰি যাব এনে সকল বন্ধুক তুমি কি ক'বা মানে?
এনে অকল বন্ধু মানে অকল বন্ধু নহয়। তেওঁলোকে মানে কি নিজৰ লাভটোৰ কাৰণে তোমাৰ লগত আছে। নিজে নিজৰ লাভটো নোহোৱা হ'ল সেই তোমাৰ মানে গুচি গ'ল
স্বাৰ্থপৰ।
ন হয়
উম।
এতিয়া তোমাৰ আজি পইচা নাই। উদাৰণস্বৰূপে যদি কওঁ তোমাৰ আজি পইচ মোৰ পইচা নাই মই তোমাক যদি কওঁ তুমি হয়তো মোক মা মানা নকৰা তুমি মোক
অ অ
তুমি সেইটো মই সঁচা প্ৰকৃত কন্ঠ। বা তুমি মোক এটা উপাই দিবা যে তুমি এনে এনে থাকিব নালাগে, এইটো কাম কৰা সেইটো কাম কৰা। তুমি মোক ভাল উপদেশ দিবা। পইচা উপাৰ্জন আচলতে বন্ধু থাকিব লাগে এনেকুৱা
হয় হয়। ভাল কথা শিকোৱা, ভাল উপদেশ দিয়া এনেকুৱা ধৰণ। উম।
ততে মোৰ লগতো তুমি আগুৱ আহ যছা তোমাৰ লগতে মনও আগুৱাই আগুৱাই যা বা এইটো কথা অকল বন্ধুত বন্ধুৰ লগতে নহয় এইটো সকলোকে কৰিব লাগে সকলোকে আগুৱাই লৈ যাব লাগে আমাৰ সামৰ্থ্য অনুযায়ী। কিন্তু বন্ধুসত্বটো বেছি প্ৰযোজ্য বুলি ভাৱোঁ। ডুম আৰু
হয় হয়। ঠিকেই।
এতিয়া মই এটা কথা তোমাক সুধিব বিচাৰো যে তোমাৰ আজি উন্নতি হৈছে।
উম
কিছুমান এনেকুৱা বন্ধু আছে যে তোমাৰ ভাল হ'ব নিবিচাৰে বা
উন্নতিটো দেখিলে জলে সিন্তা কৰে হয়
তাৰ ক্ষেত্ৰত তুমি মানে কি বুলি কবা
অ হয় হয় এনেকুৱা মানে কিছুমান থাকে সমাজত বা আমি গম নোপোৱাকৈয়ে যে মই ধৰা এখন ভাল বাইক এখন কিনিলো বা উম, কিবা ভাল বস্তু এটাকে ল'লোঁ। ভাল কাপোৰ পিন্ধিলোঁ তেওঁলোকতকৈ, তেতিয়া মানে তেওঁলোকে তলে তলে হিংসা কৰে যে ইয়াৰ কিয় এনেকুৱা হ'ল বা মোৰ কিয় নহ'ল, মোৰ নাই। গতিকে সেনে এনেকুৱা ধৰণৰ হিংসা ভাৱ অনাটো মানে কেতিয়াও মানে অনুচিত। হিংসা ভাৱ কেতিয়াও আনিব নালাগে। ধৰক আজি তোমাৰ আছে মোৰ এদিন হব
তেনেকুৱা ধৰণৰ মানে বা এনেকুৱা কেতিয়া হিংসা-ভাৱনাটো মই ভাৱোঁ কেতিয়াও ভাল কথা নহয়। এই হিংসা ভাৱে মানে আমাক সদায় তললৈ নমায় পতন কৰে এনেুৱা লোভ তোমাৰ তাত ভাল, ধুনীয়া এডাল মই অলংকাৰ দেখিলোঁ বা ভাল কাপোৰ দেখিলোঁ। মই লোপ কৰিলোঁ মোৰ লোভ লাগিল। গতিকে এই লোভেই পাপ পাপেই মৃ্ত্যু বুলি যিহেতু এষাৰ কথা আছে। গতিকে তেনেকুৱা ধৰণৰ কথা আমি আনৰ বস্তু আনৰ উন্নতি দেখি লোভ কৰিব, হিংসা কৰিব, অহংকাৰ কৰিব এইবিলাক নাপায়। এইবিলাক আমাৰ শাস্ত্ৰতো উল্লেখ আছে এই ধৰণৰ কথাবোৰ। ধুনীয়া বস্তু এটা ল'লা বা ইমান ভাল লাগিছে দেই। ময়ো এদিন এনেকুৱা ল'ম। সুপাৱে মনত এটা উৎচাহ আনিব লাগে। যাতে সি পাৰিছ মোৰ লগৰ। গতিকে ময়ো ইয়াৰ লগতে এনেকে কেনেকেনো সি কৰিলে কি কি কাম কৰি আছে নো সি ইমান যে উন্নতি কৰিছে মই সুধোচোন সুধিলৈ তুমিও এনেকৈ আগবাঢ়ি যোৱা ভাল পৰামৰ্শ দিব সি
হয় এইটোৱে হৈছে পুখুৰীটো বন্ধুৰংকা
উম উম ঠিকেই আজিকালি মানে এনেকুৱা এচাম বন্ধু আছে পানীৰ তলৰ কাঁইট বুলি যি কয় পানীৰ তলৰ কাঁইট হ'ব নাপায়
এতিয়া আপুনি মই যদি সোধো আপুনি চিনাক্ত কেনেকে কৰিব পাৰিব কাৰণ আপোন কোন আপোনাৰ শত্ৰু বন্ধু কোন আপোনাৰ সঁচা বন্ধু
হয় হয় বিভিন্ন সময়ত মানে আমি ধৰা যেনেকৈ কেতিয়াবা ধৰা একেলগে ক'ৰবাত মই লগ ধৰিলো বোলে ব'লা আজি মই তোমাক এজেগাত ফুৰিবলৈ যাও মই খুৱাম বলা মোৰ লগত পইচা আছে সি বোলে ক'লে মোৰ লগতো পইচা নাই হ'ব ব'লা মই দি দিম ব'লা বোলে গ'ল গ'ল আচ্ছা এদিন বোলে সি বোলে মোক তা মানে আহ সি কেতিয়াও নকয় পিছত মই এদিন কলো বোলে মোৰ আজি নাই তুমি মোক খোৱাবা নেকি সি কলে নাই নাই মোৰো আজি নাই নহয় কিছুমানে এনেকে হেৰি কৰি ফুৰে নহয় এই মোৰ নাই নাই সদায়নো নাথাকিবনে অ' তোমাৰ এদিন নাই বুজিছোঁ, দুদিন নাই বুজিছোঁ। টো হ'ব পাৰে, কিন্তু সদায় যদি মোক সদায় ময়ে খুৱাই থাকিব লাগে তুমি যদি মোক এদিনো নোখোৱা। তেতিয়া মই নিশ্চয় এদিন গ'ম পাম যে অ' ই মানে মোৰ পৰা স্বাৰ্থ হিচাপে মানে স্বাৰ্থপৰ হৈ মোৰ পৰা মানে খাই আছে, মোৰ লগত সি পইচা ওলাইছে মানে সি মোক মানে এনেকুৱা কোৱা ধৰণৰ গ'ম পাইছে নহয়। কি ক'ব খুজিছোঁ, এনেকুৱা ধৰণৰ আৰু মানে কিছু পুৱাত ডাকেতো আনৰ খাই ফুৰা।
হয়।
হয়, হয় সেনেকুৱা ধৰণৰ হ'ব নাপায়, সমান সম মিল মিলি মানে সমৰন ভাৱে যাব লাগে।
কাৰণ বন্ধু মানে শব্দটো মানে বহুত মানে এটা পবিত্ৰ বক শব্দ দৰ ক'ব গ'লে
ঠিকে ইয়াক মানে কিছুমানে হয় মানে কলংকিত কৰিছে যেনেকি মই অকমান আগতে কলোঁ। যে এনেকৈ বিশ্বাসঘাতকতা কৰি বিভিন্ন মানে এনেকুৱা ধৰণৰ আহ ক্ৰিয়া কাণ্ড বিলাক কৰি থাকে আজিকালি সামাজিক মাধ্যমত প্ৰায় শুনিবলৈ পাওঁ। নে কি
কিন্তু মই ভাবোঁ আমাৰ অসমত তেনেকুৱা কমেই হয় নেকি?
হয়।
আৰু আমাৰ অসমীয়া মানুহৰ এইখিনি মানে জ্ঞান থকা বুলি ভাবোঁ। মই যে এনেকুৱা বন্ধুৰ লগত বেয়া কাম কৰিব নালাগে।
উম, উম, উম। হয়, ঠিকেই ইয়াত একতাৰে একেলগে মিলি জুলি মানে আগবাঢ়ি যাব লাগে, নিজেও আগবাঢ়ি যাব লাগিব ধৰা আনৰ নিজৰ লগৰ কেইজনক কো আগবঢ়াই নিব লাগে পাৰিলে, মই সেইখিনি বুলিয়ে ভাবো। নে কি কোৱা?
হয় হয়।
। এতিয়া যদি তুমি মোক তলে তলে যদি মোক চাব যে ই কিয় এনেকুৱা কৰি আছে ইয়াৰ লগত, হয়নে? ইটোন ধুনীয়াকৈ এনেকে কৈছে কিন্তু ইচোন অন্যায় ভাৱ লৈ আছে। গতিকে সেইটো সেনেকুৱা কথা আৰু সকলোৱে নিশ্চয় এনেকৈ কৰ্মৰ ফল পায়। দুদিন পলমকে হলেও, গতিকে সেইটোৱে আৰু বিশ্বাস কৰো। মানে কৰ্ম অনুযায়ী ফল পায়, তেতিয়াহলে বন্ধু আজি তোমাৰ লগত এই বিষয়ে ভালেই লাগিল আলোচনা কৰি।
মোৰো ভালে লাগিল আপোনাৰ লগত।
উম, আজি ইমানতে সামৰিছো।
ঠিক আছে দিয়ক ধন্যবাদ।